কি কৰি আছে।
এ - এনে বহি আছো কি গৰম বাপ
অ, ভাই আজি কি গৰম দিচি মানে গোটেই পাকা গৰম ফেনৰ হাৱা গৰম ক'তো মানে শাহু সু খান্তি নোহোৱা যেন হৈছি।
তাকেতো বাপৰে এনকে হ'লে কেনকে হ'ব নো ভাই।
অ, তাকে। এতিয়া আজিকালি গছ গছনি নোহোৱা হল নে ভাল মানে এতিয়া মানুহে দেখোন কাটি - কাটি সহা কৰি পেলছি।
আৰু আৰু সেইকাৰণে জানা নাই এই আমি যে গছ গছনি কাটি আছো তাৰ কাৰণে এই ইমান বিলাক মানে উম, কি বুলি কম এতিয়া গৰমৰ যিটো প্ৰভাৱ আগতে ইমান গৰম নাছিলতো ইমান মানে দহ বছৰ আগত কথা কবা গ'লেও তই ইমান গৰম পোৱা নাছিলো জানা নে।
ছাবিচুন জন এজি সটো মানে আমাৰ এটা সমস্যা আছে এই ইংলিছত যি কয় ডিফৰেষ্টেশ্যন মানে গছ গছনি কাটি পেলাই কেনে বনাঞ্চল বিলাক ধ্বংস কৰি আছে গোটেই বনাঞ্চলৰ পৰিমান বিলাক কমি গৈছে এতিয়া বৰ্তমান এতিয়া কমিয়ে আছে কাতিয়ে আছে কি কয় মানে ভাবিব পৰা নাই এতিয়া তাতে আমাৰ এইখিনিতো গছ গছনি নায়ে মানুহে ঘৰ বনাইছে বিল্ডিং বনাইছে টাৱাৰ বনাইছে কিবা কিবি মানে কৰিয়ে আছে চৰকাৰে আৰু চৰকাৰেও কৰি আছে মানুহেও কৰি আছে
এ মইতো সেইকাৰণেে ফোন কৰিছিলো আচলতে মানে কি আমি অলপ এনেকুৱা ধৰণৰ যিবিলাক আমি এই যি ধৰ বন কাটি কেনে বন বুলি নহয় গছ গছনি কাটি কেনে যিটো আমি ইংলিছত দি ডি ফৰেষ্টেচন বুলি কও না এইখিনি কৰিয়েই আছো তাৰ ফলত আমাৰ কি কি অ' ভাল ভালতো একো হোৱাই নাই বাৰু
উম গোটেই সমস্যা বিলাকে দেখা দে গম মানে এতিয়া ধৰ অ' বায়ু প্ৰদূষণ ধৰ বেছি হৈ যায় আৰু জলবায়ু পৰিৱৰ্তন হয়
পৰিৱৰ্তনৰ হয় আৰু যিটো আমাৰ বা মানে বৰষুণৰ পৰিমণ অ' সেইটোয়ে আৰু সেই কাৰণে আমি কি চাচোন বৰষুণৰ পৰিমান অকল আমাৰ মানুহৰ ওপৰত নিৰ্ভৰ নহয় কাৰণ কৃষকসকলে বৰষুণৰ ওপৰ লয়ে তৰ নিৰ্ভৰ কৰি আছে
উম
ত যদি বোলে ন নহয় অ' মানে সেয়া কি বৰষুণ নাহে তেতিয়াহ'লে কৃষকসকলৰ কাৰণে সেইকাৰণে এইটো এটা দুখৰ কথা হৈ যাব আৰু কি জানানে আমি আমাৰ আমি মানুহ আমাৰ মানুহখিনি এনেকুৱা এটা হৈ গৈছো যে
আমাৰ এটা ভাল বস্তু বনাবৰ কাৰণে আমি গছ গছনি কাটিমেই
সেইতো এতিয়া আৰু গছ গছনি নাকাতে টো মানে সমস্যা সমাধান কৰিব পাৰি ন তেনেকুৱাটো ধৰ উপায় আছে এটা নহয় এটাতো উপায় উলিব কিন্তু মানুহে সেইবিলাক গুৰুত্ব নাই চৰকাৰেও সেইবিলক গুৰুত্বই নিদে গছ বিলাক মানে পাৰা মানে কাটি আছে এতিয়া দীপৰ বিল খন গোটেই কাটি দিছি দলং বনাব কাৰণে দীঘলী পুখুৰী ইমান শ শ বছৰ পুৰণি গছ কাটি দিছে এইবিলাক বহুত বেয়া কাম কৰি আছে কোম্পানীয়ে প্ৰকৃতিক বেয়া প্ৰকৃতিৰ মানে ধ্বংস কৰি আছে একফালৰ পৰাই
সেইটোৱে আৰু কি হৈছে আমাৰ ঘৰৰ ওচৰত মানে মোৰ চকুৰ আগতে হৈছে দেই এইটো বস্তু অ', মানে আমাৰ ঘৰৰ ওচৰত এখন ছেৰিকালচাৰ যিখন ফাৰ্ম বুলি কয় না অ', তাৰে সেই মানে তাতে মুগা পলু বা এনেকুৱা ধৰণৰ কিছুমান খেতি কৰা আছিল ইমান গছ-গছনি ইমান ডাঙৰ এটা এলেকা ইমান গছ-গছনিৰে। ভৰ্তি সেই গছ-গছনি তাতে মানে আমাৰ এখন মেডিকেল কলেজ স্থাপন কৰিব বোলে। বাৰু আমাৰ আমাৰ এই অঞ্চলটোৰ কাৰণে মেডিকেল কলেজ এখন। আমাৰ ওচৰতে বহুত ভাল কথা কাৰণ বহু লৰা-ছোৱালীয়ে। এই যে ডক্তৰ হ'ম বুলি আশা এটা কৰি থাকে তাৰ কাৰণে দুটামান চিট বাঢ়ি যাব।
উম
ত' সেইটো এটা ভাল কথা কিন্তু ইমান বিলাক গছ গছনি কাটিছে চব। চকুৰ আগত আৰু এই গছ গছনিবলাক এই গছ গছনিবলাক।
যিবিলাক অলাগতিয়ালকে ঠাই পৰি আছে। যিবিলাকত ধৰা তোমাৰ এনেই জংঘল হৈ গৈছে সেইবিলাক। একো কাম নাই আৰু অ সেইবিলাক ঠাই কাটক এতিয়া সেই চেৰীকালচাৰ কাটবে এতিয়া দৰকাৰ নাছিল না। গোটেই এক চাইডৰ পৰাতো ধ্বংস কৰি দিলা বা যি সেই মানুহ খন বা সেই ফাৰ্মখনে যদিও এটা ধৰা তোমাৰ জীৱিকাৰ উপায় এটা পাই আছিল। ধৰা অলপ উপাৰ্জন কৰি আছিল সেই উপাৰ্জনটোও নোহোৱা হৈ গ'ল।
আৰু কি হৈ হৈছে তোৰ উম। আৰু তই চাবিচোন এ মানে গছ কাটোতেই নালগিলে দুই দিনো নালগিল জেচিপি। কাটি দিছে বাছ হৈ জেল কিন্তু এতিয়া সেই। গছ খিনি বাৰু ৰুইছে যদিও মানে চৰকাৰে বাৰু ৰুবাও। হয় নে নহয় কিন্তু যদি ৰুছে গছ খিনি। বাৰু ভাবি চাইছে মানে গছ খিনি যে একদিনতে গছবোৰ জানো ইমান। ডাঙৰ-ডাঙৰ গছ কাটিছে সেই গছ বিলাক একদিনতে গছবা পাৰা গছ নেকি?
গোটে কাটি দিছে ন।
আৰু অ' মানে গছ গিলা কি হয় তোৰ অ এদাল গছ গছদালে মানে সাধাৰণতে পৰ্যাপ্ত পৰিমণৰ পানী বৰষ পানী লাগব বতাৰ। ৰ'দ গোটেইখিনি লাগব। সেই ৰোগ গছ ডাল যদি ভাল ৰ'দ নাপায় বা অলপ মানে বেছিক কে পানী পালিও মৰিবোৰ কমকে পানী পালিও মৰি যাবো টো সেনেকুৱা সেনেকুৱা ধৰণৰ হৈছে আমাৰ এই বস্তু গোটেই খিনি পৰ্যাপ্ত পৰিমানৰ
কিনে এনেই জীৱইতো এটা জীৱ বুলিয়ে ধৰা যায় যিহেতু গছে আমাক অক্সিজেন দিয়েই নহয় জানো আৰু লগতে এতিয়া, ইমান ধুনীয়া আশ্ৰয়ো দিয় কিছুমানক হয়নে তেনেকুৱা কথা এতিয়া আৰু। এতিয়া চৰকাৰী কিছুমান আইনো চৰকাৰী এক চাইডপে মই কৈছো নে। ভালো কৰিছে এক চাইডৰ পৰা বেয়াও কৰিছে এতিয়া কিছুমান আইনো ধৰা তোমাৰ এতিয়া আমাৰ উ আইনো বান্ধি দিব পাৰ আৰে বন সংৰক্ষণৰ আইন যিবিলাক বা আৰু গছ কাট এতিয়া এই যে যাদ পায়ঙ বিলাক জ্বলাই দিলে। গোটেই সেই ইমান গছ। ফুৰিছিল না তেওঁ কিমান বছৰ আগৰ পৰা ইমান প্ৰকৃতি প্ৰেমী মানুহ। জনৰ এনে বা ইমান হিংসা কৰি কেনে গছ বিলাক জ্বলাই দিছে এইটো বহুত বেয়া কাম কৰিছে দেই বহুত বেয়া কাম।
ত আমি নিজেই আমি নিজেই নিজক ধ্বংস কৰো কাৰণ এজন মানুহে যদি আনজন মানুহক ভাল নাপায় বা বেয়া মানে মানে সেনেকুৱা ধৰণৰ এটা হিংসা ভাৱ লৈ থাকে তেতিয়াহলে। সেই মানুহজনকতো কোনোবা এজন হিংসা কৰা মানুহ থাকিব। মানে আমাৰ মানুহত আজিকালি অ', খবাৰ কবাৰ এয়া ভাল হলে কোনো মানুহে, কোনো মানুহে দেখিবই নোৱাৰে দেখিব নোৱাৰে হৈ গৈছে। ইমান জেদ ভাব ইমান সেয়া ভাব।
ইতিাহাস স্কুল বা বিদ্যালয় বিদ্যালয় মহাবিদ্যালয়ৰ বিদ্যালয়তো আমাক এটা শিক্ষা দেই যি গছ ৰোপন কৰিব লাগে বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছ ৰোপন ৰোপন হয় মানে তেনেকুৱা কথা আৰু এতিয়া এজন শিক্ষাৰ্থী হিচাপে অ' মই ভাবো কি বছৰত অন্তত কেইটামান গছ ৰোপন কৰবা লাগে মানে যিবিলাক ধৰা আৰু আমাৰতো এনেকুৱা কিছুমান গছ আছিল মানে শ শ বচৰ পুৰণিয়েটো আছিলে লগতে এতিয়া মানে নোহোৱা হৈ গেল। সেই গছডাল কাটাৰ পৰা, সেই গছডালৰ মানে একো মানে নোহোৱাই হৈ গেল বস্তুটো।
সেইটোৱে আৰু কি হৈছে
কাৰণেও কিছুমান ধৰা এতিয়া ৰাখি থব লাগে গছ
বন সংৰক্ষণ ন, বন সংৰক্ষণটো আচলতে বহুত অ, অ, তোৰ মানে গুৰুত্বপূৰ্ণ এতিয়া কাৰণে, কাৰণ আজিকালি ল'ৰা-ছোৱালী মানে পুৰণা আমাৰ যিবিলাক আগৰ দিনত গছ আছিল সেইবিলাক দেখা নাব আগতে এটা ফল দেখিছিলো হাঁ হল ফুলি নে কি বুলি কয় আমাৰ এইখিনিত কয় আৰু সেইটো।
উম,
এতিয়া প্ৰায় সেই ফল বিধৰ গছ মানে নাপায় বুলিয়ে ক'ব পাৰি আগতে ইমান আছিল আমাৰ স্কুলত আছিল আৰু ইমান ধুনীয়াকে লাগি খাই ভাল লাগিছে কিন্তু এতিয়া সেই বস্তুতো নাপায় ত লাহে লাহে কিছুমান এনেকে অকল যে জীৱয়ে নোহোৱা হৈ যাব অ', সেইটোয়ে বিলুপ্ত বিলুপ্ত হৈ যাব খুজিছে অ', সেইটোয়ে এতিয়া মানে অলপ ভাল নালাগে সেইবিলাক বস্তু।
চৰকাৰ বা অকল এজন মানুহে নহয় দেশৰ প্ৰত্যেকজন নাগৰিকে যদি এইবিলাকক লৈ সজাগ হয় নে, এই মানে তই তই কোৱাৰ নিচিনা দীপ ফৰেষ্টেচনটো অলপ হ্ৰাস পাব যদি চবে সচেতন হৈ চলে বা এনেকে গছ চছ নাকাটি কেনে তাৰ বিনিময়ত কিবা এটা উপায় ওলাব নহয় সেই উপায় দি যদি
আৰু আমি প্ৰত্যেকটো কথাত যে এনকে ধৰ এই যে আমি কৈ আমি নিজে আমি দুটাইয়ে কৈ আছে এতিয়া চৰকাৰ চৰকাৰ, কিন্তু আমি জানো গোটেইখিনি কথা চৰকাৰৰ ওপৰত জাপি দিবা পাৰিম এতিয়া চৰকাৰ এখন আমি বনাইছো হয় কিন্তু এই যে গছ কাটিছো বা চৰকাৰে গছ কাটছে সেইটো সেইটোৰ ওপৰত সেইটো বাৰু আমি চৰকাৰক কবাই লাগব কিন্তু এই যে আমি নিজৰ আমি মানে ঘৰ আমাৰ ঘৰ বান্ধিম ঘৰ বান্ধিম বুলি কোৱাৰ লগে লগে যিখিনি গছ গছনিৰ ভৰা যিখিনি আমাৰ চাৰিও ভাল আছিল সেইখিনি কাটি দিলো। নিজৰে যে নিজৰ যিখিনি কৰি আছো, সেই পৰিবৰ্তনটো আমি কেতিয়া আনিব পাৰিম যেতিয়া নিজে আমি
উম, এ এনেকুৱাও কৰিব পাৰি নে এতিয়া বি বিদ্যালয় বা মহাবিদ্যালয় বিলাকত শিক্ষা দিব পাৰি না যি বৃক্ষৰোপণ অভিযান কিছুমান চলাব পাৰে। বা ধৰা তোমাৰ পৰিৱেশ দিৱসো পালন কৰে এনে
আমাৰ দেশত অ', বিশ্ব পৰিবেশ দিৱস অকল মই এনেকুৱা মান এনেকুৱাকে দেখিছো যে অকল পাঁচ তাৰিখে মানে পাঁচ জুন তাৰিখে হে অকল গছ পুলি ৰয় ফটো উঠে এটা যে বাছ এই
বাকী পিছত গছডাল মল্লিও মৰ এ অ, সেনেকুৱা টাইপৰ উম।
বাকী পানী দিছে বা গছডাল ডাঙৰ হল মানে তে ধৰণৰ কোনো একো সেয়া নাই গছডাল ৰুই জাষ্ট ফটো উঠি ষ্টেটাচ দিব লগা হৈছে এইটো উম, উম, সেইটোৱে এইটো এটা ভাবিব লগগীয়া কথা যিহেতু এ আমি
অ', এতিয়া চৰ দিনত ককা আইতাহতে আমাৰ কাম কৰি পথাৰৰ পৰা কাম কৰি আহি গছৰ তলত আজিকালি গছ পাৰে নে কাৰণ পথাৰৰ চাইডে চাইডেও গোটেই পাকা ৰাস্তা বনাই দিছে।
পাকা ৰাস্তা অ' আৰু মোৰ আগতে এটা বস্তু ভাল লাগিছিল পথাৰৰ মাজত যে দু দুডাল-তিনিডাল এনেকে ডাঙৰ ডাঙৰ গছ চায়া দি থকা মানে তাতে মানুহবিলাক নিজে জিৰণি লয় বা যিখিনি জলপান আছে খাই, সেইটো বস্তু ভাল লাগিছে। সেইটো মানে আজিকালি সেই বস্তুটো
নাপায় একদম এইবিলাক নোহোৱে হৈ গেল আৰু। আগৰ দিন নাইয়ে, এতিয়া চব আধুনিকতা আহি গে'ল। এচি, কুলাৰ এইবিলাক লাগে চবকে।
সেইটোয়ে আৰু আজিকালি সেই এচি কুলাৰ এইবিলাক আহাৰ পৰা মানুহ বিলাকে ঘৰতে আৰাম কৰি।
অ' বহুত এলেহুৱা হৈছে, এতিয়া আমিয়ে এলেহুৱা। আমাৰ জেনেৰেচনটো বহুত এলেহুৱা মাহতৰ
অ' আমি এতিয়া আৰু অকল আমাৰ এতিয়া উম' অকল এইটো বুলিয়ে নহয় বিভিন্ন ধৰণৰ অনলাইন এপ বিলাক ওলাইছে। যিটো, দ্বাৰা আমি অনলাইন শ্বপিং মানে কি বস্তু কিনিব পাৰো, খোৱা বস্তুৰ পৰা কাপোৰলে আদি গোটেই খিনি আমি ঘৰত বহিয়ে কৰিব পাৰো। তাতকে আৰু,
এতিয়া আগ-আগতে এতিয়া কিবা জলপান খালেও, কিবা খালেও চব কলপাতত খাইছিল বা বুট মগু খালেও। আজিকালি নাই আজিকালি কাগজৰ পাতত।
কাগজৰ পাতত আৰু আগতে মই মামাহঁতৰ ঘৰত গালি যেতিয়া মানে গৰমৰ বন্ধত মামাহঁতৰ ঘৰত যাও না তেতিয়া সদায় মই কি কৰো মামো ঘৰৰ চাৰিওফালে মানে কলগছ আমৰ গছ এনেকুৱা ধৰণৰে ভৰ্তি হৈ আছে হা ত' সেই চাৰিওফালে মই আহ তোমাৰ কলগছৰ পাতত সদায় ভাত খাওঁ মোৰ ইমান ভাল লাগে মানে আৰু বহুত খিনি ঔষধি গুণো আছে বাৰু কিন্তু মোৰ বহুত বেছি ভাল লাগ গে এই বস্তুটো
তাকাইতো দিয়া ভালে লাগিল আৰু কথাটো পাতি উম দিয়া পিছে